হেল্ল'
হেল্ল'
অ কি কৰিছিলা
হেল্ল'
হেল্ল' কি কৰিছে শুনি আছো কি কৰিছা
অ এয়া আছো এনেই বহি আছো এনেই বহি আছো
অ বাকে খবৰ খাতি ভাল
খবৰ খাতি ভাল ভাল তোমাৰ
মোৰ ভালেই আৰু জীয়াই আছো তাৰ পিছত হেৰি নহয় এইটো কি বুলি কয় খোৱা বোৱা কৰিলা
খাব আৰু হে নাই কৰা কৰিম আৰু লাহে লাহে মাহত বনাব যাব আৰু
অ অ বনোৱাই নাই মানে মানে কিহে বনাব আজি পিছে
আজি এই মই মায়ে এই ৰং ৰঙলাও কাটি থকা দেখিছিলো বাৰু, ৰঙালাও বনাব নেকি।
অঁ ৰঙালাও আৰু হেৰি নেকি ৰঙালাও চয়াবিন আলু মটৰ দি পেলাই ধুনীয়া লাগে আৰু।
অঁ, খাই ভাল লাগে অঁ, সেইটো ভাল লাগে- ভাল লাগে।
অঁ লগত হেৰি হ'ব লাগে, মাটি মাহত দালি আৰু বাদাম পাপৰ ভাজি হ'ব লাগে। খাবা আৰু দেই বেয়া মজা লাগে। পাৰিলেতো লগততো মোৰ গাহৰি মাংস হৈ গ'লেতো আৰু কি ক'বা আৰু। তাৰপিছত এয়া মই বোলো বাকী তুমি হেৰিটো চলাব জানা নাই, এই এক্সেলত ইনভইচ উলিয়াব জানা নে বাৰু।
একচেলত, অলপ চলপকে জানো বাৰু।
মই বোলো তোমালে ফোন কৰি সোধোচোন সেইটো কথাকে এক্চলৰ ইনভইচ উলিয়াব জানা নাই, মই মানে পাহৰি গৈছো মানে অলপ সেইটো কাৰণে এনেই আগতে আমি এইটো কম্পিউটাৰ ক্লাছত শিকিছিলো আজিকালিনো কি ক'বা আৰু এইবোৰ শ সিকিনো লাভ আছে জানো কিবা, চব এ আই। এ আই এ আজিকালি চব হেৰি কৰি দিছে, এ আইতো মানে আজিকালি মানে পুৰা ট্ৰেণ্ডিং হৈ গৈছেতো এ য়াই এতিয়া। এতিয়া কি কৰে আৰু মানুহ বিলাকে তোমাৰ মানুহ বিলাকে তোমাৰ পুৰা এ আই ইউজ কৰে আৰু। এতিয়া ধৰি লোৱা, চেট জি পিটি জেমিনী, কিমানখিনি এ আই আছে আছে এতিয়া গ্ৰক চ্ৰক এইবিলাক আছে, বহুত আছে ছে, অঁ বেছিভাগ
এ আইতটো মানে, উম এ আইটো মানে আমাৰ কাৰণে যিমান ভাল সিমানটো বেয়াও গম পোৱা নাই।
এ সেইটোয়েতো এ আইটো বেয়া বহুত ক্ষেত্ৰতে বেয়া, কিন্তু ভাল মানে বহুত ক্ষেত্ৰত ভালো।
ভালো অ হয় হয় ভাল অ মানে যেনেকে এটা এই মুদ্ৰা এটাৰ যেনেকে দুখন পিঠি থাকে এখন ভাল এখন বেয়া সেইত- তেনেকে চব বস্তুৱে মানে দুটা বস্তু থাকিবই এটা ভাল এটা বেয়া
সেইটোয়ে সেইটোতো আৰু সেইটো হয় বাৰু সেইটোতো ক'বই নালাগে আৰু সেইটোতো এয়াই হওক বা যিয়ে হওক মান
যিয়ে হওক অ মানুহৰ আহ সেইটো থাকেই অ তাকে উম এতিয়া এই এ আই এতিয়া এই এ আইৰ জহত এই আমাৰ ভাইটি ভাইটিহঁত তাৰ পা দেখিছো তেনেকে কোনোবা কোনোবা সেইটো মানে কিবা এটা প্ৰশ্ন নোৱাৰিলেই ডাইৰেক্ট এ আইত যাব চাট জিপি টি সেইবোৰ তেনেকে তাৰপছ চাৰ্ছ মাৰি দিব তা- লগতে ওলাই যাব ওলাই যোৱাৰ লগে লগে সিহঁতে আৰু বেলেগকে ভাবি চিন্তি নাথাকে তাত যেনেকে থাকে তেনেকো লিখি দিব হয় নাই বাৰু তাকে সিহঁতক মই কওঁ যে তহঁত ত এ আই টো চাইছ চা কিন্তু মানে এ আই ক প্ৰশ্ন সুধিছ শুধ কিন্তু তই তহঁতে মানে তাৰ পৰা ভালকে চাই লৈ তহতে নিজ নিজে বনাবলৈ চেষ্টা কৰ কাৰণ মান সেইটো যদি ইয়াৰপৰা যদি দাইৰেক লিখি দিয়া হয় তেতিয়া নিজৰ মানে মগজটো নুখোটোৱাকে যদি সেইবোৰ লিখি দিয়া এইটো নিজৰ মানে মগজটো নাইক- নিচিনা হৈ যাব এইটো এ আইৰ ওপৰত চলা নিচিনা হৈ যাব হয়নে নাই বাও
একদম সঁচা কথা কৈছে সিহঁতি এতিয়া ধৰি লওক এতিয়া সৰু ল'ৰাটোৱে ধৰি লোৱা সৰু ল'ৰাটোৱে তোমাৰ চাইছে এনেকে পতককে চেট জিপিটিত মাৰিছে গুগুলত মাৰিছে গুগুল এ আইত মাৰিছে বাছ জেমিনিত মাৰিছে ঠিক আছে মে য যোনটো অংকটো পৰা নাই ধ এই মাৰিছে পাৰিছে তই সেই মনত এটা সোমাই গৈছে ইটো কিন্তু সহজলভ্য বস্তু সহজ লভ্য মানে দে কষ্ট কৰিব পাৰে। দিছে।
কষ্টটো কৰিবলে একদম বাদ দি দিছে একদম বাদ দিছে অহ
সেইটোৱে যোনটো সহজলভ্য বস্তু সেইটোত গুৰুত্ব দিছে এতিয়া আজি যদি সেইটো কৰিছে ত' কাইলে তাতকে ইজি কুৱেশচন এটাও চাব কাৰণে সেইটো কোনে কৰিব য়াই মাৰি দিম হৈ যাব ত মাৰি দিম গুগুলত মাৰি দিম ধুনীয়াকে। আহি যাব ত সেই বস্তুটো ভাল সেইটো বস্তু কৰি দিছে তই সেই ক্ষেত্ৰতে ব্ৰেইনটো ইউজ কৰিবলৈ পাহৰি গৈছে একেবাৰে ব্ৰেইনক কিয় কষ্ট দিয় একদম ভাবিছো ইহতে উম সেইটয়ে ইহঁতি ভাবিছে আৰু ব্ৰেইনকনো কিয় কষ্ট পৰন্ত অহ সেই ক্ষেত্ৰত মানে সিহঁতৰ ব্ৰেইনৰ যোনটো ইউজ কৰা মানে কেপাচিটি সেইটো লাহে লাহে কমি আহিছে ক্ৰমান্নই যেতিয়া কমি যাব তেতিয়া সেইটো কমি যাব গে তেতিয়া এইটো ব্ৰেইন থকা নথকা সেই কথাই হ'ব। মানুহ আৰু জীৱনত ত ত কেইদিনমানৰ পিছত আজি যদি সয়াকে দুই বুলি চবে জানে ত সেইটোতো সেইটোও মাৰিবলগীয়া হ'ব আৰু
অ সেইটোও মাৰিব লাগিব সেইটো মানে দিন দিন যেনেকুৱালৈ গৈ আছে যিমানে মানে এ আমি উদগতি কৰিছো সিমানে মানে আমি অৰ্ধগতিও হৈ গৈছো একেবাৰে মানে তললে গুচি গৈছোগে আমি
এতিয়া সেইটোৱে কথাটো উম তেতিয়া সেইটো বস্তুটো আপুনি যদি ভাবিছে এ আইক মই ভালকে ব্ৱহাৰ এ আইটো বেয়া নহয় মানে এক্চেলি এয়াই ভাল দিশ থাকিব কিন্তু এতিয়া মানে মানুহে ইউজ কৰিব লাগিব তেনেকে এতিয়া আপুনি যদি তুমি যদি ভাবা যে মই এ আই টো তেনেকে ইউজ কৰিম ত তেনেকে নহ'ব নহয় তুমি তুমিঠিক আছে তুমি যোনটো মানে পৰা নাই ধৰিলোৱা আজি তুমি এটা অংক পৰা নাই বহুত টান অংক তুমি টউশন মাষ্টৰ বা স্কুললৈ লৈ যাবলগীয়া হৈছে ছাৰক সুধিব লাগিব হৈছে ত' ৰাতি তুমি সময়ত অসুবিধা পাইছে বা অংটোো বহুত টান তেনেকুৱা ক্ষেত্ৰত তুমি ছাৰৰ ওচৰ যাব নলগীয়া হৈছে গুগলত মাৰি দিছে ওলাই গছছে ব ম ওলে কৈছে সেইটো তোমাৰ কাৰণে তাৰ পৰা তুমি শিকিব পাৰিবা ঠিক আছে ঠিক আছে মানি ললেো তুমি সেইটো স তেনেকুৱা কাৰণাই ত ইজি অংক এটাও চাইছা ইি অংক এটা চাইছা তুমি অংকটো চাব নালাগে জাষ্ট তুমি কেনেকে কৰিছে প্ৰচেছটো চাব লাগে
প্ৰচেছটো চাব লাগে হয় হয়
প্ৰচেছটো চা নিজে কৰিব লাগে ত মানুহেস্তুবিলাক নিজেয়া দি ল গৈ আছে সেই তেনেকে মানুহৰ উম আৰু সেইটো বুলিয়ে নহয় এয়াইতো কিছুমান ক্ষেত্ৰত আপুনি কোৱা মতে বেয়াও হয় ঠিক আছে সেইটোটো আপোনাৰ যোনে এয়াৰ এইটো ইলনমাৰ্কছেও আগতে কৈছিলে যে এ ফাৰ মৰ ডন্জৰিয়াছ বুলি ত এয়াো চব কট ত আজিৰ দিনত মানুহৰ আহ কিছুমান কৈছে যে মানুহে যে কৈ থাকে ট্ৰেণ্ডিঙত থাকে এইটো এইটো এতিয়াই মানুহৰ জপ খাই দিবতো তেনেকুৱা খাব পাৰে সেইটোও হৈ যাব পাৰে সেইটো কেতিয়ালৈ সেইটো হ'বগে সেইটো বাৰু ক'ব নোৱাৰিম উম উম সেইটোৱে ত সেইটো কাৰণে মানে বেছি প্ৰাধান্যয়টো নিজৰ। ওপৰত দিব লাগে নিজক কেনেকে। উ উ প্ৰস্তুত। কৰি ল'ব পাৰে ভৱিষ্যতৰ কাৰণে হয়ে নহ তেনেকে। তেনেকে কৰিব লাগে।
আজিকালি মানুহে নিজক কষ্ট দিবলৈ বাদেই দি দিছে আৰু উম।
গৈছে এতিয়া আজিকালিতো আপোনাৰ। কি আৰু চব বস্তু। দৈনন্দিন জীৱনত এতিয়া আপোনাৰ অহ ভাত খাবলে ঘৰত ভাত বনাব নালাগে ত' পইচা দি যদি আছে। আপোনাৰ আপুনি ধুনীয়াকে অৰ্ডাৰ কৰি দিব জমেট পৰা চুইগি। পৰা আহি ঘৰত পাই যাবহ একো প্ৰব্লেমে নাই উম। সেইটোৱে আপোনাৰ উম এ একো প্ৰব্লেমে। নাই মানে একো চ কষ্টৰ মানে প্ৰয়োজন নাই নে যত মানে কষ্টৰ হেৰি কৰিছে। সেইবিলাকোতো এটা এটা মানে কি আৰু হেৰিে হ'ল ন ডিজিটেল বস্তুৱয়ে হল। জল মানে বুলি ক'লে কি হয় এই। সেই ডিজিটেলৰে। এটা উচিত। চ খাপত আছে। এয়াই ত সেই ডিজিটেলাইজেচন হয় ডিজিটেল বস্তু গৈ গৈ। মানে মানুহে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চাই গছে যোনটো মানে। ইণ্টেলিজেন্ঞ্চ মানুহৰ মাথাত। থাকি লাগে সেইটো নথাকিব। আৰ্টিফিচিয়েলি আছে। আৰ্টিফিচিয়েল ত সেই বস্তুতটো। সেই বস্তুতটো মানুহে কম কৰিব লাগে বুজি। পাইছে এইটো নিজৰ। নিজৰ ইণ্টেলিজেঞ্চ টো বঢ়াব হৈছে। লাগে এতিয়া আমি সেইটো। কথা ক পাতি আছো তেনেকে আপুনি মই তাৰ। আপুনি মই বুজি পায়ে তেনেকে চবেই বুজি নেপায়। খাই আছে ন।
নাপায় অ নাপায় অ।
কিন্তু বুজি পাবও হ'ল। এতিয়া আজিকালিৰ দিনত। মানুহে বুজি নাপালে মানে। ফিউচাৰত বহুত প্ৰব্লেম হৈ যাববৰে প্ৰব্লেম। সোণাৰ মৰে বুলি নহয় নহয়
উম আচলতে এই বি অ আচলতে এই বিষয়ে মানে অলপ এ বিদ্য়ালয়তো মানে অলপ শিক্ষাটো দিব লাগে যে মানে ক'ব লাগে ছ্ৰ ছাতকুজাব লাগে যে তোালোকে যদি কিবা এটা নোৱাৰা প্ৰথমতে তোমালোকে নিজেই চেষ্টা তেতিয়াও মা চললে লৈ আনিবা মানে সেই এয়াই হওক কিবা হওক মানে সেইবিলাকত ইমান গুৰুত্ব দিব নালাগে কাৰণ সেইবিলাকত গোট দি দি আজিকালি ল'ৰা ছোৱালী মানে একো নাই মগজত একো নাইকিয়া নিচিনাই হৈ গৈছে চব ইয়াৰ ওপৰতে নিভৰ হয় চব কাম কৰি আছে হয় নাই তাকে মই কওঁ আমাৰ ভাইটিহঁতক আহ তাকে এ তাকে মই ভাইটিহঁতক কওঁ যে সেইবিলাক মানে অকমান কমকে ব্যয়ৱহাৰ কৰিবলৈ কওঁ
হম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
যাব লাগে তই মাষ্টৰে কয় কিন্তু শিক্ষকে পোৱাৰ পিছতো ষ্টুডেন্টে নুশুন ন তত সেইতো ঘৰত কোন থাকে ঘৰত এতিয়া মাক দেউতাক থাকে মাক দেউতাকে নিজে মাক দেউতাকে গুৰুত্ব দিব লাগিব ইয়াৰ ওপৰত এয়াতো বৰতে এতিয়া যা ধৰণ ধৰক এতিয়া মই এক্সেলতোৰ অলপ কিবা এটা পাহৰি গৈছিলো অ ঠিক আছে সেই ফৰ্মুলাটো মই ইয়াত যে গুগলত চাৰ চাই ল'ময় চাই ল'ম ন অ আপুনিও এতিয়া কম জানো বুলি কৈছে চাই ল'ম কিন্ত কিটো উ মই যদি গোটেই মোক যোনটো কাম দিছিলে গোটেই ইনভাৰচ টো যদি মই এতিয়া বনাই দিব লাগ যদি মোক কৈছো এই যেতিয়া এয়াত গৈেললে এয়াতো মনাই দিব গোটাংৰ নহয়
বনাই দিব ম ইয়াই একো মানে কথাই নাই আৰু ইয়াই ইয়াক যি দিলেও সেইটোকে কৰিৈ দিব উ
গৈাক অে ম গোেই ইউভাৰ তোম ম কেইটা দিম এনেকে ত স বনাই দিব মোকো এতিয়া মই সেইটো মই কিন্তু এইটো নকৰো কাৰণ মই নিজৰ নিজকে মানে এ নিজৰ ইন্টেলিজেন্ঞ্চটো নিজে কমাব বিচাৰো
হয় হয় সেইটো কৰিব লাগে অ সেইটো কৰিব লাগে
সটো কাৰণে মই এতিয়া কি কৰিম মানে এতিয়া মই ফৰ্মলাটো তাত চাই ল'ম চাই পেলাই মই এ নিজে এ এপ্লাই কৰিম বস্তুটো এপ্লাই কৰিলে মই ধুন পাৰম ফৰ্মোলাটো প পিছত ধুনীয়াকে ইনভইচ বনাব লাগে বা বেলেগ খিনি কামতো মই তেনেকে ব্যৱহাৰ কৰিম পাইছে ত এতিয়া সেই কথাটোোৱে এতিয়া মই আপোনাক সেইটো কথাই জানিবলৈ ফোন কৰিছিলো তো আপুনিও এতিয়া যিহেতু নাজানো বুলি কৈছে মই এতিয়াতো নিজেো হয় মই এতিয়া কৰিব লাগিব বাৰ এইটো গুগুলতে মাৰি মেলি বাকি এ খোৱা বোৱা কেতিয়া হ'ব আপোনালোকৰ
খোৱা বোৱা এই মাহ বনাব গৈছে ই মাতো মাতিছে মোক
ঠিক আছে যাওক মইো গকুলতে চাই পেলাই হেৰি কৰো আৰু ফৰ্ম লটো
উম বা আৰু বাৰু হ'ব দিয়া অ বাই বাই বাই বাই